হেল্ল'
হেল্ল'
শুনিছানে
অ এ মাতটো ভালকে অহা নাই
এতিয়া শুনিছা নাই
অঁ
শুনিছা
শুনিছ
কি কৈছা
এইয়া বহি আছো এনেই
অঁ তম মই ভাতকেইটা খাই পেটতো গেল গেথ কৰি বহি আছো
উম ভাত কিহে
ভাত মাংস ভাত খালো
অ অ
একদম ধুনীয়াকে ভাতটো বনাই দিয়া হ
উম', গৰমত বেছিকে মছলা-চছলা খুৱাও বেয়া বাৰু
এ, খাই দিলো দে, কি কৰিবা আৰু মাংসটো লগত এতিয়া খাবলে মনটো যায়, মনটো যায় যে
উম', হয় ত
মাংস বুলি কলে নো নোখোৱাকে কেনেকে থাকিব পাৰি? এতিয়া পেটটো একদম টানি-টানি ধৰিছে অলপ ফেনখন লগাই, পকাতে গাৰো এটা দি পৰি আছো আৰু
তাকেহে, তোমালোকৰ ফালে বেচ-চেজ আছে নাই? ঔষধ-চৌষধ যে দিয়ে, বনঔষধি
অঁ! নাই এনে সৰু-সুৰাকে এনেই কোনোবাই কিবা দুটামান দিয়ে আৰু বৰি-চৰি যে, জ্বৰ হলে, নেমনীয়া হলে
উম! সেইটোৱে আজিকালি নোহোৱা হ'ল।
তাকে নাই।
উম! আগতেটো সেইবিলাক তোমাৰ বেচয়ে দিয়া। গাঁৱলীয়া তোমাৰ বনৌষধি দৰৱ খায়তো মানুহে মানে শৰীৰটো সুস্থ কৰিছে যে।
এ আগৰ দিনবোৰ ভাল আছিলে, মানে তোমাৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰা আছিলে।
উম! গোটেইবোৰ তোমাৰ প্ৰাকৃতিৰ পৰাই পোৱা।
অ! প্ৰকৃত তোমাৰ কাঁহ হলেও, প্ৰকৃতিৰ পৰা তোমাৰ কি খাম এই তোমাৰ এটা আমি সকলো জানো যে তুলসী-তুলসী খুন্দি পেলাই তাৰ পিলে কাঁহ ভাল হ'ব।
উম! মৌ জোলৰ লগতটো খালে মানে কাঁহ ভাল হয়।
অঁ! কেতিয়াবা এটা জ্বৰ হলে জালুক দি ধুনীয়াকে মাংস পাৰ মাংস অকণ বনাই খাই দিলে
উম! আকৌ তোমাৰ যদি, চৰ্দি চৰ্দি লাগি থাকে বহুত, তেতিয়া মানে সুদা জালুকটো ভাজি পিনি যদি খাই দিয়া হয় তেতিয়া পুৰা মানে ডিঙিটোও ভাল লাগে, আৰু চৰ্দিটোও ভাল হয়।
উম-উম! মানে কি আগতে তোমাৰ তেনে চিকিৎসালয়ো নাছিলে, দৰবো তেনেকা হেৰি নাছিলে, পোৱা নাছিলে সহজত। সেইটো কাৰণে মানে কি, তেতিয়া সেই বেজবিলাকে তোমাৰ বিভিন্ন ধৰণৰ বন ঔষধ দিছিলে।
উম! হয়-হয়। আচলতে তেতিয়া তোমাৰ চিকিৎসা বিলাকো দূৰত-দূৰত আছিলে নহয়। এতিয়া নিচিনাকে ওচৰত নাই, যাতায়ত ব্যৱস্থ সুচল নাছিলে, সেইবিলাকক কাৰণেতো এতিয়া বনৌ দিয়া বা আমাৰ গাঁৱলীয়া অঞ্চলত যিটো আমি বেজ বুলি কওঁ, এই বেজ বিলাকৰ ভাৱটো বেছি আছিলে, আৰু এটা নুই কৰিব নোৱাৰি। যে তেওঁলোকৰ যিখিনি দৰব দিছিলে সেইখিনিয়েও বেমাৰ ভাল হৈছিলে আকৌ।
হৈছিলেতো, তাকেতো কৈছো আগৰ দিনতো সেয়া মানুহে তেনেকেই ভাল হৈছিলে ন।
আচলতে আগৰ দিনত এইবোৰ বেমাৰ নাছিল ন, কেঞ্চাৰ কিবাকিবি এইবোৰ বেমাৰতো আগত দিনত
নাই-নাই। এতিয়া মানে যিমানে উন্নত পদ্ধতি ওলাই আছে
সেইটোৱেই মেইন কথাটো। পদ্ধতিখিনি নতুন পদ্ধতিখিনি নতুন কৰি গৈছে মানে বেমাৰ। নতুন-নতুন নাম উলিয়াইছে, ভয় খুৱাবলৈ সুবিধা হৈছে। আৰু এইবোৰ একো-একোটা ব্যৱসায়হে হব ললে।
এতিয়া নহয় আগতেতো সেইবোৰ একো চিনি নেপায় নহয়।
এতিয়া সেই কৰোণা ভাইৰাছ আহিলে দুবছৰ লকডাউন। লকডাউন কৰিলে দুবছৰত বাৰু ভাৰতবৰ্ষ দেশত অৰ্থনীতিত কম ক্ষতি হ'লনে।
নাই-নাই হোৱা। সেইটোৱে আৰু।
বাকী কিন্তু বেজৰ, বেজ-চেজবোৰ নাইকিয়া হ'ল আকৌ দেই আজিকালি। আগতে সাপ উ', হেল্ল'।
উম।
আগতে সেই সাপে কামুৰিলেও তেওঁ বেজে জাৰি দিয়ে।
তাকে আজিকাকি তোমাৰ চিকিৎ নিয়ালে নিয়ালে নিয়ালে সাপে কামুৰি মানুহ মানে আধা আধা বাটতে মৰে।
অ'। সময়বোৰ সলনি হৈ গৈ আছে ন তই হাঁহি আছ যে।
হয়।
হেল্ল' হাঁহি আছ হাঁহি আছ কেইলে। হম।
অ', অ', শুনিছোঁ বাকী কিন্তু এটা ক্ষেত্ৰত ভাল হ'ল। আজিকালি বিভিন্ন গৱেষণা চলাইছে ন। মানে নতুন নতুন বেমাৰ যোনবোৰ ওলাইছে সেইবোৰ ধৰা পৰিছে।
এইটো হয় বা তুমি মোক কোৱাচোন হাঁহি আছা কেইলে এতিয়া। হেল্ল'।
উম।
হাঁহি আছা যে কিবা হ'ল নেকি। উম।
উম নাই হোৱা কোৱা অ', অ', শুনি আছোঁ।
হেল্ল'।
হেল্ল'।
শুনিছা নে নাই শুনা।
উম, উম শুনি আছোঁ আগত এনেকে বহুত টাইম। বৰষুণ দি আছে ন।
অ', কিবা হৈ আছে।
তোমাৰ পছতীয়া তাৰপিছত তোমাৰ তেনেকে এন কি নেফাফু নে কি জানো।
অ'।
বল খেলি আছা ন।
উম।
যেতিয়া মানুহৰ বাবে কৰা যায় ভাল পায়।
উম। এতিয়া সেইবোৰ এতিয়া সঁচা কথা ক'বলৈ গলে প্ৰচতিয়া মই চিনিয়ে নেপাওঁ।
এই পঢ়ে কি?
উ।
শুনিছেনে।
অ', অ', মই বোলো পাওঁ সেইটো কাৰণে কৈছোঁ।
মই চিনিয়ে নাপাও সঁচা কথা ক'ব লাগিলে পছতীয়ানো কি? গছজোপানো কি আকৌ চিৰতা বুলি কয় চিৰতা তিতা হেনো।
অ', আগতে যে আমাক খাবলৈ দিয়ে পেলু মৰিবলৈ।
আৰু পেলু চিৰতা তিতা খালে ন পেলু মৰে। এনেকে ঢেৰ কিবা কিবি আনিলে নাম ঢেৰ কিবা কিবি শুনিছিলোঁ।
আকৌ টেঙেচি যেন টেঙেচিতে তোমাৰ ভিটামিন চি থাকে সেইটোও খালে ভাল।
অহ তেঙেচি টেঙাত বিটামিন চি থাকে।
আকৌ যেনিবা নিম গছ যেন নিম গছৰ ছালটোও ভাল তোমাৰ খৰ চ। এনেকুৱা কিবা কিবি এৰ্লাজি কাৰণে।
অ নিম গছৰ ছালটো ভাল অ নিম গছৰ নিম গছ। অ মানে পাতটো যদি এনেকে পানীত তিয়াই পেলাই উতলাই পেলাই। উতলাই পেলাই গা পা ধুৱে তেতিয়ানো। খৰ চৰ বিলাক নহয় মানুহে মানে যিখিনি।
সেইটোৱে।
নৰ্মেল যিখিনি বেমাৰ থাকে মানে।
ভাল হয় আৰু‌ উহ।
এই বেমাৰ খিনি নহয় বুলি কোৱা শুনিছো কথাটো কিমান সত্য কিমান মিছা নাজানো বাও।
এ আগৰ দিনতো মানুহ বিলাকে সেইবিলাকেইতো ব্যৱহাৰ কৰি আছিলে আকৌ কেলে মিছা নহ'ব।
অহ সেইটো হ'ব পাৰে আগৰ দিনৰ মানুহ বিলাকে তেনেদৰে ব্যৱহাৰ কৰি মেলি। ইমান আও আগৰ দিনৰ মানুহ বহুত বছৰ। বহুত বছৰ জীয়াই থাকে নহয় সেইবিলাক। চাহত লাল চাহত আদা আদা দি খাব।
এতিয়া মানুহে তোমাৰ ইমান ডেকা ডেকা মানুহ মৰে বেমাৰ হয় বা কিবা হয়।
আজিকালি কি আহিলে প্ৰেছাৰ ষ্টক হয় হাই প্ৰেছাৰ হয়।
উম আকৌ তোমাৰ ছাল কুঁৱৰী যে এলভেৰা বুলি যে কয়।
অহ এলভেৰা।
সেইটোতো বহুত উপকাৰী সেইটো তোমাৰ মূৰৰ বিষতো। অহ মুখৰতো মুখৰে তাৰপিছত তোমাৰ মূৰৰ বিষতো হেনো তাৰ যোনতো। পানীৰ নিচিনা বিজলোৱা টাইপৰ সেইটো উলাই সেইটো যদি প্ৰলেপ দিয়া হয় তেতিয়াহ'লে মূৰ বিষ ভাল হয় হেনো।
অহ সেইটো বাৰু মই আজিহে শুনিছো।
উম উম। তাৰপিছত টাইফয়ডো ভালকৰে নিমুনিয়া তেনেকুৱা ঢেৰ আছে
এ আছে গাঁৱলীয়া। আচলতে মেইন কথা হ'ল কি দৰববোৰ বা মেডিচেনবোৰ বনাই যে। সেইবোৰ আজিকালি। একোটা একোটা বন ঔষধি বা তেনেকুৱা পতঞ্জলি কিবা কিবি আজিকালি ঔষধি।
বনৌ ঔষধি কিছুমান হেৰিয়ে উলাই গল মানে। নতুন নতুন দৰব চৰব উলাবলৈ আৰম্ভ হৈ গ'ল।
উম আকৌ মচন্দৰী সেইটোতো পেট পেটৰ কাৰণটো বহুত ভাল আগতেতো। সেইটোকে খুৱাই খুৱাই আমাক সৰুতে।
অহ মচন্দৰীতো এহগে মচন্দৰী পাতত দি মেলি খুৱাই ন।
উম
এ এইটো কবিতা এটা আছিল ন কি কি সেই কিতাপ। কাঁহ হলে কেহা খাবা।
তাতে
অহ ভে পেট চাফা কৰে। তেনেকে আছিলে কবিতাটো। গছ গছ কিবা এটা আছিলে পাহৰিলোঁ আও।
গছ গছনি এইবোৰ কাটিয়ে দিছে যেন। তাৰ ফলত কিছুমান মানে বহুত ঔষধি গছ নাই- কিয়া হৈ হৈ‌ গল।
অ ঔষধি গছো নাইকিয়া হৈছে চবত- কে ডাঙৰ কথা এটা কি জানানে নাই? উ লতা জাতীয় গছ এজোপা আছে সেই গছজোপা যদি হাতত দুখ পাই যে মানে ফুলি যায় যে।
অ অ হাড় যোৰা দিয়া তো।
অ তাত মানে কি হয়, তুমি যদি বান্ধি থয় ন- সেইডাল লতা দি, তেতিয়া বস্তুটো সোনকালে আৰম্ভ হয় গ্ৰতো সোনকালে।
উম, উম আৰু তোমাৰ ভৰি চৰি- বা হাৰ চাৰ যোৰা লগাবলে তেনেকুৱা লতা এডাল বান্ধি থোৱা হয় নহয়।
অ আমিতো সেইবিলাক কথা গমেই নাপাওঁ।
উম। আৰু তোমাৰ আজিকালি কি হৈছে। অ পাৰফিউম চাবোন সেইবোৰতো তেনেকুৱা মানে প্ৰকৃতিৰ গছ- ব্যৱহাৰ কৰি বা খৰি চৰি ব্যৱহাৰ কৰিয়ে বনোৱা হয়।
মানে কথা এটা ক'বলৈ গ'লে প্ৰকৃতি খন নহলে আমাৰ জীৱন নিৰ্বাহটোও কেতিয়া সম্ভৱ হয় - নুঠে।
উম।
অহ সময় কেতিয়াও কাৰ কাৰণে ৰখি নাথাকে প্ৰথম। দ্বিতীয়তে প্ৰকৃতিয়ে কয়।
অ। সৰু ছোৱালী যেন জিভাখনে বগা পৰিলে বা ঘাঁহ লাগিলে সোণাৰো যেন গুটিটো যেন- কলা কলা টাইপৰ যেন, সেইটো যেন দিয়ে মুখত লবলে। সেইটোত যে নাই কিয়া হৈছে।
সোনাও গছ আজিকালি কতটোৱে নাই বুলি ক'ব পৰা তুমি। সোণাৰু গছ দেখি, সোণাৰু গছ তুমি দেখিবলৈ নাইকিয়া হৈ থাকিলে।
উম যেনে মানে সৰু ছোৱালী খেলা মানে ক্ষেত্ৰত বহুত ব্যৱহাৰ হয় আগতে।
অ সেইবোৰ বহুত ব্যৱহাৰ হয়। এ একেবাৰে তুমিও আমি থলুৱতে ব্যৱহাৰ কৰি থকা তুমি কপৌ ফুল পাহে চোৱা। কোপৌ ফুলপাহক ই যিটো পাতটো থাকে মানুহৰ যে- কাণত পোহা হয় কিবা হয় কিবা হয় যে।
অ কাণৰ বিষ চিষ হ'লে যে দিয়ে।
অ কোপৌ পাহৰ পাতো অকণমান পুৰি লেৰিলি যোৱাৰ পিছত চেপি দিলে তাৰ পৰা ৰস অকণ ওলায়। সেই ৰসকণ দি দিয়াৰ পিছত।
উম।
ধুনীয়া একদম মানে বেমাৰটো ভাল- ভাল হৈ যায় মানে বিষ নাইকিয়া হৈ যায় যি ঘাঁহ ঘূন থাকিলে এইবোৰ চাল গছ- জিবলৈ আৰম্ভ হৈ যায়।
তাকে, আকৌ এনেকে দোৰণ আছে যেন দোৰণ বন। সেইটোও তোমাৰ মূৰ বিষয়ৰ কাৰণে বা চাই নাচৰ কাৰণে।
চাইনাচৰ কাৰণে সেইটো ভাল সেইটো তিনিটা মান চাইনাচৰ- যদি এনেকে যদি লৈ খাই দিয়ে, তিনটা আগ নে কিবা এটা বোল- তিনিটা আগনে কিবা এটা বুলি কয়।
উম।
অসমত যদি তেনেকৈ লৈ খাই দিয়ে, একদম ধুনীয়া। স্বাস্থ্য একদম অ।
আকৌ তেনেকে পাতে গজাটো। পাতে গজা পাতটো পিচি ৰাতিপুৱা যদি খালি পিটত খোৱা হয়। পাথৰ চাথৰ থাকিলে বা পেটৰ কিবা অসুবিধা হ'লে সেইটোও ভাল হয়।
অ সেইটো, আচলতে প্ৰকৃতিখনতে গোটেই, বস্তু খিনিৰ হেৰি খিনি আছে। চ' তাৰ যিখিনি
মানে প্ৰাথমিক চিকিৎসা যোনখিনি বস্তু এইখিনি আমাৰ ওচৰে-পাজৰে ধেৰ আছে।